অ।
অ ভালে শুনিছোঁ।
উম উম।
কিয় কিয় আহা।
বহি আছোঁ।
অ।
খাবলে এতিয়া ব্যৱস্থা কৰিম আৰু।
অ মই খালোঁ বাই ইমান ভোগ লাগিছিলে মোৰ সেইকাৰণে বেগটো পেলাই বিছনাতে। ইমান দুখ লাগিছে দেখোন, তিনটা বাজিলে নহয়,
উম মই খাম আৰু বাঁহ কাটিবলৈ গৈছিল দেউতা আহিলে খাম আৰু।
গৈ দিম বাও আহি পেলাই।
উম।
তাৰপিছতে জাতি লাউ চব্জি আছিলে দালি। সেৱা খালোঁ আকৌ কাপতে গাখীৰ একাপ খালোঁ। সময় কি হেৰি চাই আছিলি ভিডিঅ'
উম।
সময় গগৈৰ ভিডিঅ' চাইছিলি?
অ। অ সময় গগৈ মোৰ প্ৰিয় আছেতো, ইমান। ভাল পাওঁ, লৰাটো এইবোৰ চাই ভাল পাওঁ, কিন্তু কথাবোৰ কনোবা যেন তাক কৈ আছে।
উম।
যেন বেলেগ ভা ভাষাৰ মানুহ অসমীয়াটো ভালকে। পঢ়া নাই, তেনেকুৱা যেন।
অ অ।
লাগে ন।
অ সেই ধনী মানুহৰ ল'ৰা ছাগে সম্ভ্ৰান্ত ঘৰৰ গামচা দে এনেই মানুহবোৰক। চাগে বাহিৰত পঢ়া চাগে।
অ সেইফালৰ মানুহ কথা।
তাৰ পিছতে উজনি অসমৰ হেৰি মানুহৰ ল'ৰা আৰু অসমৰ মানুহৰ ল'ৰা
আগত মানে তাক ফুৰিবলৈ
উম',
অ', তেনেকুৱাও হ'ব পাৰে। তাৰ পিছত আকৌ এই অৰুণাচলত খনৰ ওচৰতে আছে নহয়। অৰুণাচলটো থাকেই চাগে অ, সেই অৰুণাচলৰ ফালে চাগে ইংলিছ মিডিয়ামত
তাৰ পিছত